হেল্ল'! হেল্ল'!
হেল্ল'!
কি কৰিছা?
মই এই সুৱাৰ পৰা উঠি, পঢ়িবলৈ বহিম বুলি ভাবিছিলো আৰু অকনমান পিছৰ পৰা।
আইঅ', মই যেতিয়াই ফোন কৰোঁ, শোৱাৰ পৰা উঠি পঢ়িবলৈ ধৰিছোঁ।
বহুত শু, মই বহুত শু।
বেছি শুলে, ফুলি যাবা নহয় তুমি।
নুফুলাই হৈছো, কি কৰিম আৰু।
বেজি এটা মাৰি পেলাই, এনেকৈ ফুলাই দিম এতিয়া তোমাক।
তাকে, ইমান খালেও, ইমান খুলেও, নুফুলোৱে, সেইটোয়েটো প্ৰব্লেম।
উম।
শ্লাইন ল'ব লগা হয়গে। স্লাইন ল'ব লগা হয়গে কিন্তু নুফুলো যিমান খালেও।
এতিয়া এনেই খবৰ-খাতি ভালেই নহয়?
ভালেই, ভালেই দিয়া। ত ধৰি কি আছিলে, ৰিজাল্ট দিয়া নেকি তোমালোকৰ?
ৰিজাল্ট দিছে। মই তোমাৰ এই জেঠু বেমাৰ তেজপুৰৰ হস্পিটেলত মই কালি ৰাতি থাকিবলগীয়া হ'ল। মাহত ইয়াতে আছে, ত', কোনে ৰিজাল্ট আনিব?
অ'।
সেইটো কাৰণে নগ'ল আৰু তোমাৰ ল'লে?
অ', ল'লে।
তেনেকুৱা।
ঠিকেই থাকেই আছে আৰু।
উম। এইবাৰ যুৰ দিব লাগিব আৰু।
তাকে ক্লাছ টেন আৰু এইবাৰ।
অ মোৰো সে একে দিয়া আমাক ক্লাছ টেন বুলিহে কৈছো। ট্ৰেইনত ইমান হেৰি নাই ভয় খাই একো লাভ নাই মানে ট্ৰেইনৰ ব্যৱান একো তেনেকুৱা নহয় বুজিছা। ভয় খাব লাগে টোৱেলফত।
উম তাকে।
উম টোৱেলভত মানে কি কৈচন পেপাৰ কাতে মানে নিজেও নাজানে বোলে টিচাৰ বিলাকে। ট্ৰেনত।
আৰু টোৱালভত টো লিখাই শিক্ষাই নিদিয়ে নটচ চত।
উম নিদিয়েতো নিজে লিখিব লাগে খালি বুজাই বুজাই যাব। মোৰ টোটো এতিয়া। এতিয়া মই এসপ্তাহ নগ'লো নগ'লো মানে আমাৰ স্কুলৰ পৰা ক্লাছৰ কোনো তেনেকৈ অহাও নাই আৰ্টচৰ। এইটো কাৰণে মই যোৱাই হোৱা নাই মোৰ। তুমি গৈ আছা নে কি?
অ গৈ আছো গৈ আছো আৰু স্কুল।
ওম ওম।
ফোন কৰিলেও আকৌ অনলাইনতো অলপমান কৰিব লাগে আৰু। দুইটাই হৈ আছে আৰু খোৱা বা একো খোৱাই নাই মই।
অঁ তুমি ৰাতিপুৱাৰ পৰা এতিয়া উঠি ৰাতিপুৱা এতিয়া উঠিচাহ হেনে কি।
নহয় নহয় মই ৰাতিপুৱা ন তাতে উঠিলো।
অঁ।
উঠি পঢ়িলো অলপমান পঢ়ি পেলাই মায়ে ৰিজাল্ট চিজাল্ট আনিলে চালো। তাৰপিছত আকৌ দুখন মান মানে। কপি দিয়াই নাই সেয়াও আনিব লাগিবগে তাৰ পিছত এতিয়া আকৌ পঢ়ি উঠি পনে অলপমান ৰেচ। খোলো মানে অলপমান এয়া উঠি পেলাই আকৌ এটা দুটা মানৰ পৰা পঢ়িম এটা পোন্ধৰ মানৰ পৰা।
দুপৰীয়া যিমান ফ্ৰী থাকিলো পঢ়িব নোৱাৰো মাথাতে। সাই মোৰ।
আগতে মই নাইনত কেনেকা পঢ়িছিলো। নাই ন একদম ৰাতিপুৱা তিনিটাতে উঠি পঢ়ো মই বেয়া ভুত পঢ়া।
অ এই ভূতটো তোমাৰ এই। পঢ়া ভুটোৱে অলপ যদি তুমি হেৰি লোৱা এই কি বুলি কয়। অলপ যদি তোমাক যদি মানে এনেকে কথাবিলাক কয় তোমাক। মাইনত লাগে তাৰপিছত। এদিন বা দুদিন কৰিলে নহয় তাৰপিছৰ পৰা হেৰি পঢ়িম নহয় আজি কিবা পূজাত।
মোৰ নহয় নাই নাই নাই। মোৰ তেনেকা নহয় মোৰ এবাৰ নিশ্চয় মানে ছাৰে কৈছিলে কিবা এটা কথা মানে গাত লগা। কে। মই সেইটো কথা পা মানে সদায় পঢ়ো মই ফাৰ্ষ্ট ৰেংক ননালেকে। ফাৰ্ষ ৰেক নাহিলে ছেকেণ্ড দে আহো মই সদায় সেইয়ে মানে সেইটো নোক। এইটত পঢা নাইনতটো নাইনত অ কি চছেভেনত ইমান ভাল নাছিলে অ চেভেনত ভাল আছিল। এইটত কমি গৈছিলে দেন এইটত মোক কৈ দিলে তেনেকে গাত লাগি গ'ল নাইনত কেনেকে। কাপ পঢ়িছো মানে মই নাইনত ছেকেণ্ড ছেকেণ্ড ফাৰ্ষ্ট আহিলোগে আৰু দে এক দুই নম্বৰ পৰা ফাৰ্ষ্ট ছেকেণ্ড ছেকেণ্ড ছেকেণ্ড ট্ৰেইনত এতিয়া জানো কি হ'ল এৰা এ সেইটো কাৰণে কোনো একো নোকোৱা হল মানে তাপা নমৰা হল ইহঁতি কোনেও
নামাৰেতো পতককে তেনেকে কোনেও অকল টানা মাৰা শেখৰ এ মানে এনেকে ছাৰ এজনে টানা মাৰে আকৌ তেনেকে কিছু মানেহে টানা মাৰে আৰু
উম
টানা মাৰা খিনি থাকে নহয় কিছুমান
টানা মাৰিলে জ'চটো আহি যায়।
টানা মাৰা মানে কি জান নাই মোৰ ঘৰত গৈ পেলাই মেট্ৰিকৰ ৰিজাল্ট সুধিবলৈ মানে মেট্ৰিকৰ ৰিজাল্টৰ কাৰণে খাব মানে মাতিছিলো খবৰ লবলৈ গৈছিলে আৰু হা ত' খুৱাই বুৱাই পঠ ঠিয়াইছো মেট্ৰিকৰ ৰিজাল্ট লব লৈ গৈছে অলপতো ভাল গুণ গা ও কি কথা কৈছে গুচি আহিছে। মা আমাৰ মাক কি কৈছে জৰ্ণালী এটা বেমাৰ আছে নহয় জানেনে নাই এনেকা বুলি কৈছে হাঁ
অ'
তাৰপিছত কৈছে কি বেমাৰ কৈছে তাইৰ চুগাৰ বহুত নহয় তাৰপিছত কি আও কৈছে, নহয় চুগাৰ বহুত তেতিয়া মায়ে কৈছে, কিয় কৈছে খালি বাথৰুমলৈকে গৈ থাকে।
উম মই কৈছো নহয় তোমাৰ মই এনেকুৱা লাগিছে যে কিয় আহিছে এইজন মানে
মোৰ লাষ্টত তেনেকুৱা লাগিল তেনেকুৱা মই ভাবিছোঁ সি মোক ইমান চকু দিয়েনে একদম
এনেকুৱা খং উঠিছে নহয়।
কে দিয়ে আমাৰ
উম
এতিয়া খালা নে নাই
হাঁ
কিবা খালা নে নাই?
নাই মই আজি শনিবাৰ যে নাখাওঁ একো
বা কিয় ব্ৰত নেকি
উম একেবাৰে ব্ৰত তুমি অ' তুমি খোৱা নাই কৈছিলা
খোৱা অ' যাম খাবলৈ ভোকে নালাগে ভাই
উম ভোকে নালাগে আৰু যে মেডিকেলত থাকি আহি যে আৰু ভোক নালাগে
মই যে চিৰিয়েছনেচটো কেতিয়া আহিব ভাবি আছোঁ তাকে আজি মাই ৰিজাল্ট লৈ পেলাই কৈছে মই মানে চব চব চবৰেতো ইমান চবৰেতো ভাল হোৱা নাই ন মানে মোৰ বুলি নহয় অকল কৈছে আৰু এনেকে হ'লে কি হ'ব এনেকে হ'লে কি হ'ব এতিয়া মই কি কৰিম বাৰু এতিয়া মোৰ পঢ়িবলৈ মন নাযায়।
তাই যাব এই মেডিটেশ্যন কৰিবা অটোমেটিক যাব, মই তোমালোকক- দি আছোঁ চলিউচন মই নিজে এইটো চলিউচন পায়ো মই এপ্লাই কৰা নাই দেখিছা। মেডিটেশ্যন কৰিলে নহয়, পিছত যে ফ্ৰেছ হৈ পেলাই মাইণ্ডটো- পঢ়িব মন যায়। কিন্তু মই আচলতে এইটো টেকনিক ইউজ কৰা নাই, কি মেডিটেশ্যন?
অহ'।
তুমি একদম ৰাতিপুৱা উঠি দুটা ভৰি ক্ৰছ কৰিলা। ক্ৰছ কৰি পেলাই, একদম ধুনীয়াকে এনেকে হেৰি বুঢ়া আঙুলি আৰু ইটো- ইটো আঙুলি এনেকে মটুকাই পেলাই যে এনেকে যে বহে যে ওম পজিনত যে, তেনেকে কৰি পেলাই ওম বুলি মাতিলে, সেইটো ধুনীয়াকৈ কৰি মেলি তাৰপিছত পঢ়িব পঢ়িলে মানে মাইনটো মাইণ্ডটো ফ্ৰেছ লাগে হাঁ- তেতিয়া পঢ়ি ভাল লাগে, মাথাত চব সোমায়।
বাট এটা মানে হেৰি লাগে- পঢ়িবলৈ তাক এম লাগে এইটো ইমান কৰিব লাগে বুলি সেইটো নাইকিয়াই হৈ গৈছে, মোৰ মানে এইবাৰ ইমান পাব লাগিব যা, যেনেকা হয়-হয় পৰীক্ষা সেইকাৰণে এইবাৰ গেলাইছো।
মইনা কেনেকে শুব বাৰু এতিয়া, তেনে নাই পঢ়িবা?
পঢ়িব লাগিব আৰু এতিয়া, আজিৰ পৰা ষ্টাৰ্ট কৰিছো পঢ়া ভালকে। কাৰণ কিমান দিন আছে জুন পালেহিয়ে ন জুন- জুন পাৰে হবৰ হ'ল, জুলাই, আগষ্ট, ছেপ্তেম্বৰ, অক্টোবৰ নবে
ফুৰি- ফুৰিগে।
সেইটোৱেতো।
ফুৰিমেই ন।
ফুৰিবতো লাগিবই।
অ', ফুৰাটো মেইন ভাই, ফুৰাটো মেইন মইতো ফুৰিমেই মানে।
সেইটোৱে আৰু ইমান কাম-চাম কৰিবলে মানে পঢ়াও হ'লে ম মাইণ্ডটো ফ্ৰেছ হয় মানে ফুৰিলে বেলেগ একো নাই।
উম।
সেইকাৰণেও ফুৰিব-চুৰিব যাব লাগে মাজে মাজে আমাৰ দাদাতোতো এতিয়া যাবই মানে নাজানো কি হয়, পঢ়িব নহয় ভাল কেইদিনমান পঢ়িব পঢ়িবলৈ গ ফুৰি আহিবা আকৌ পৰিব বহিব একেৰাহে মানে বহি থাকিব নোৱাৰি ন।
অ', - অ'। একেৰাহে কোনে পঢ়েনো মইটো মই খুব বেছি মোৰ আধা ঘণ্টা, ধুনীয়াকে বহিলোঁ পঢ়িবলে হেল্ল'। হেল্ল'। অঁ', আধাঘণ্টা পঢ়িলোঁ বহিবলৈ, মানে পঢ়িলোঁ আৰু হা।
অ'।
পঢ়া টেবুলত বহিলো পঢ়িলোঁ তাৰপিছত তোমাৰ এঘন্টামান ৰেষ্ট ললো। আকৌ সেইয়াই আধাঘণ্টা পঢ়িলো হেই এইটোয়ে মোৰ চাৰকুলেচন হৈ আছে।
মোৰ-মোৰ পঢ়িলে কি মন বহিলে কিন্তু মই একেৰাহেও পঢ়িব পাৰো বহুত টাইম তিনি চাৰি ঘণ্টা বহি দিওঁ। পঢ়াত মই
উম, উম।
কিন্তু এই মন নবহিলে আৰু এনেকাই হয়, মোৰ অলপমান পঢ়ি অলপমান মোবাইল পঢ়ি মোবাইল এনেকা
অ', অ', সেইটো কথা মানে।
এতিয়া তুমি ইয়াতে আছানে নে তেজ পুৰ গৈছা আ-আ তেজপুৰ আছা?
কোনে কৰিলে এয়া অ', তেজপুৰ তেজ কি কৈছা?
কোনোবা আছে তেজপুৰত কি?
অ', তেজপুৰত মোৰ আইতাহঁতৰ ঘৰে হয়।
অ', আচ্ছা, আচ্ছা।
উম, উম।
সুবিধাই তেতিয়াহ'লে যদি আইতাই ঘৰ হয়, আৰু হেৰি কৰিবলে। সুবিধাই হয়, বোলো তেতিয়াহ'লে।
উম, সুবিধাই হয়, বাৰু সেইটো কথা হয়, সুবিধা হয়।
অ'।
উম কিন্তু হ'লেও মানে অকণমান হেৰি কি বুলি কয় এ এনেকুৱাত অলপ প্ৰব্লেম হয়, এই বেমাৰ চেমাৰ হ'লে কিমান আৰু হেৰি কৰিবা,
তোমাৰ এতিয়া ভোক নালাগিব একো খোৱা নাখাবা যে?
কি কৈছা?
ভোক নালাগিব একো খোৱা নাখাবা যে, তুমি?
খাম দেৰিকে জুচ চুচবিলাক খাম বাৰু বেলেগ একো নাখাওঁ।
অ', মোৰতো একদম এতিয়াই মোৰ গা উঠিবই পৰা নাই ভালকে নেখাই পেলাই।
নাই জুচ চুচবিলাক এনেকে চকলেট কিবা এটা খাই দিলে হৈ যায় বাৰু। উম, ভাতহে নাখাওঁ, এনে বাকী চব খাওঁ।
অ'।
বাক-বাকী চব-বাক কি অ', বাকী চব মানে সেই তেনেকুৱা নহয় ৰুটি চুটি নাখাওঁ বাৰু। এ এইটো কি ফলমূল চলমূল সেইবিলাক খাই কিন্তু মই যে, একদম বেয়া পাওঁ খায়।
হা হা
এইটোৱে তাৰপিছত হেৰি কি বোলে ইস্কুল গৈ আছা নহয় ন?
বন্ধ আছে। চিল আজি বন্ধই আছিলে অ', সোমবাৰৰ পৰা যাম আৰু।
উম, মোৰ কাৰণেতো গোটেই কেইদিনেই বন্ধই আছিলে বাৰু মই লিভ লৈছোঁ সেইটো।
মোৰ আকৌ মানে কি হয়, জানা আৰু বেছি দিন নাই ন' স্কুললৈ গোটেই লগৰখিনিৰ পৰা হেৰি হৈ যাম আৰু টেনৰ পিছত। পাঁচমাহ, চাৰিমাহ মানহে আছে।
উম
সেইটো ভাবি মানে নাই, নাই নপঢ়ো, নপঢ়ো ইয়াতো নপঢ়ো চাওঁ। কটনত যদি চিট কটনত চিট পাবলেও কাট অফ হে নাইনটি এইট কটনত।
কটন গুৱাহাটী।
অহ, গুৱাহাটী চাওঁ তাত ট্ৰাই কৰিম নহ'লে আৰু শংকৰদেৱ লৈকে যাম আৰু গহপুৰৰ।
শিক্ষা নিকেতন।
অ হয় হয় নেকি জানোঁ
অ অ শিক্ষা নিকেতন, অ মই তাত চিট পায়ো গুচি আহিলোঁ নহয়।
হা হা হা।
মানে তহঁতৰ লগত নোৱাৰি অ মোৰ নিচিনা মানুহ নোৱাৰিব অলপ মানে ইবাৰ পাই থকা মানুহ নহয় যে, পাৰি সৰুতে যদি দি দিয়ে ন তেতিয়া পাৰি ডাঙৰ হ'লে নোৱাৰি।
তাকে চাওঁ কি হয় আকৌ মানে মোৰ এটা ভয় কি কটনত গ'লে মানে এইটোয়ে হ'ব ন মানে কোনোৱেও পঢ় বুলি কোৱা নাথাকিব বা কি কৰিছ কোৱা নাথাকিব যদি বেয়া হৈ যাওঁ আকৌ তেনেকা এটা ভয়ো আছে মোৰ সেইটোৱে আৰু সেইকাৰণে বেছি একো প্ৰব্লেম নাই বাৰু। আৰু চেম স্কুলত পঢ়িলে এটা হেৰি হয় মানে টিচাৰবিলাক আগৰ পৰা পোৱাই থাকে ন সেইটো ভাল আৰু।
উম। মইয়োতঝ নপঢ়ো- নপঢ়োকে তৰুণ চণৰ ফৰ্ম আনি পেলাই চাইন্স একাডেমীৰ ফৰ্ম নি পেলাই আকৌ গৈতো তাতে পঢ়িলোগে। মই ক্লাছ নাইন ৰ পৰাই মাৰি আছোঁ। মই আৰু এইখন স্কুলত নপঢ়ো- নপঢ়ো বুলি লাষ্টত চবে কৈছে তোৰ কি হ'ল বোলে ইয়ালে আহিলি মই কৈছোঁ এনেই মোৰ মনটো চেঞ্জ হৈ গ'ল।
হুম, হুম।
জিজ্ঞাছি বা হতেও তাতে পঢ়িছে হেৰি কৰি পেলাইও ইমান ভাল হেৰি কৰিও।
উম, তাতে পঢ়িছে।
অ কিনো ভাল একেবাৰে ইমান স্কুলখন বুজি নাপাওঁ মই।
এইটো নাগালেণ্ডৰ পৰা আহে, কহিমাৰ পৰা আহে পঢ়িবলৈ।
অ নাইন তি নাইন পইণ্ট কিমান পোৱা পোৱালি
নাইণ্টি নাইন পইণ্ট নাইন পাৰ্চেণ্টেজ এক কমিছে
এক নম্বৰ কম ন! এ, ৰাম